আ।
শুনিছা?
অ শুনিছো, কোৱা?
উম কি কৰি আছা?
কি কৰিম আৰু এতিয়া ভাত বনোৱা। ভাত বনাব নে আজি ৰুটি বনাব? তাকে যা যোগাৰ কৰিছো। তোমাৰ তুমি?
ময়ো ভাত বনাম মানে ভা- ভাত বনোৱা নাই মই সেই, অকমান আলহীৰ কাৰণে মাংস আনিছে। তাকে পিয়াজ আৰু এইবিলাক কাটিলো। আদা নহৰু এৰালো। এতিয়া এইখিনি গোটেই যোগাৰ কৰিলো ভাতটো বহাই দিছো। উম, ভাতটো বহাইছো উম। সেই কাম আৰু।
আৰু কি বনাব মানে ৰুটি, মাংস, ভাত? পোলাও কি বনাব? মাংসটো হ'ল বাৰু। ভাত
আৰু মাংস। আৰু লেচৰা লেচৰা ভাজিম চাগে।
অ অ আমাৰো ভাইটিয়ে বোলে ৰুটি খাই। সেইকাৰণে ৰু কি? আৰু মাংস এনেকে বনাব আৰু। হোৱা নাই, ৰেডি কৰি আছে। উম লাহেকে হ'ব আৰু দহটা মানত ষ্টাৰ্ট হ'ব আৰু।
অ আমাৰ
পাৰিম আৰু।
আমাৰ আধা আধি হ'লে, ভাত হ'ল। মই মাংসৰ যোগাৰ খিনি ৰেডি কৰিলো। অ চেৰাটো আধা কাটা হৈছে।
হাহ হাহ হাহ, কাটা কাটা ময়ো সেইখিনি সমময়তে কল কৰিলো ন?
নাই নাই মই এনেই মানে সেইখিনি বনোৱা এনেও দুইটা মানে চোলা ব্যস্ত হৈ আছে। অলপ দেৰি
অঁ গেছ বুজিছোঁ-বুজিছোঁ বুজিছোঁ-বুজিছোঁ। মোৰো আমাৰ বনোৱা নাই বাৰু, বনাবহে ৰেডি কৰি আছোঁ। ৰেডি কৰাৰ পিছত ৰেডি কৰাৰ পিছত এনেও মানে বনাবৰ কাৰণে সিমান টাইম নালাগে, পুতুক কেনে হৈ যায়।
উম। গৰম দিন অকমান, ঠাণ্ডা হোৱাৰ পিছতহে খাব পাৰি।
সেয়াই-সেয়াই ইমান গৰম পৰিছে ন?
উম বহুত গৰম। এ গৰমৰ দিন যে কোনোবাই ভাল পায় আৰু
মইতো বহুত বেয়া পাওঁ দেই। লাগিলে ঠাণ্ডা কাপোৰ পিন্ধি এসোপাহমান কাপোৰ পিন্ধি শুই থাকিম। কিন্তু গৰমত সহ্য কৰিব নোৱাৰিম। নে ফেন, নে পানী একোৱেই কাম নকৰে।
একদম মই কাপোৰ-চাপোৰ একদম পিন্ধি পিনে কম্বল-চম্বল উলি উৰি থাকিম লাগা হ'লে।
তথাপিওতো গৰম দিন নালাগে নেকি?
উম! ইমান গৰম।
উম হুম। কোন আহিছে পিছে তোমালোকৰ ঘৰত?
মামা-মামী আৰু সিহঁতৰ বাচ্ছা দুটা
অ
সিহঁতে ফাৰ্ষ্ট ফাৰ্ষ্ট গ'ল কামাখ্যা। কামা কামাখ্যা দৰ
আজি-আজি চোন বতৰটো কেনেকুৱা হৈছিলে?
আজি বতৰটো কেনেকুৱা হৈ আছে?
সিহঁতে মৰ্ণিং আহি পাইছে। ৰাতিপুৱা বতৰটো ভাল আছিল ন। কামা খ্যা দৰ্শন কৰি, চাইন্স মিউজিয়াম গ'ল।
অঁ, অহ তাৰ পিছত কেনেকুৱা পালে পিছে কামাখ্যা দৰ্শন কৰি?
অঁ ভাল লাগিছে, মানে আজি ৰ'দটো মানে নাছিল ৰ'দটো বেছি নাছিল। সেইকাৰণে বেছি কষ্ট পোৱা নাই। ধুনীয়াকে দৰ্শন পেলাই কৰিব পাইছে।
গৈছিলে নেকি আপুনি অম্বুবাচী? হিমালয়ত গৈছিলা? অঁ।
গৈছিলা?
ঠিকে-ঠিকে। নাই মই এইবাৰ যাব নাপ পালো মই যাব নাপ নাপালো কেনেকুৱা লাগিল পিছে গৈ?
কেনেকুৱা ন অম্বুবাচি মেলা মানে কেনেকুৱা টাইপৰ হয় মই মানে যায়ে পোৱা নাই।
এইবাৰ মাহঁতে গৈছিলে।
অ অ।
উম হুম হুম।
বাহিৰৰ পৰা
অ মই মানে এনে মন্দিৰত গৈছো মন্দিৰ তলৰ পৰাতো গাড়ী যায় কি অম্বুবাচী মেলাত
নাই নাই বন্ধ কৰি দিয়ে। অম্বুবাচি বন্ধ কৰি দিয়ে হেল্ল'। হেল্ল'।